হয়
বন্ধ
অ বন্ধু তোমাৰ খবৰ ভাল? মোৰ ভাল ৰবা কি কৰি
অ পিছে মই অলপ এনে ফুৰিবলে ওলাই আহিলো।
অ ফুৰিব ওলাই আহিছা নেকি? এ মই তেনেকুৱা যোৱা নাই ৰবা। ফুৰিব আজি মানে ৰাতিপুৱা দৌৰিব গলো অলপ।
অ দৌৰা দৌৰিব লাগে দৌৰিব লাগে।
দৌৰাৰ কাৰণে মানে ইয়া আছিল প্ৰতিযোগিতা আছিল দৌৰা প্ৰতিযোগিতা কলেজৰ পৰা লৈ গৈছিল। অ চৌ তাতে মানে চাৰি কিলোমিটাৰ মান দৌৰাই দিলে পুৰা। জিকিছো বাৰু ত অজি কিছু বাৰু হ'লেও মানে বিষাই আছে মানে গোটেই ভৰি মানে খোজ কঢ়িবই পৰা নাই কিবাকে কিবা খোজকাঢ়ি কাঢ়ি মানে তোমালগত
অ হ
তাকে আ আজি সন্ধিয়া কি কি খালা পিছে?
নাই মই এনেই অলপ গাখীৰ খালো গাখীৰ আৰু পিঠা, গাখীৰ পিঠা আৰু মাই ভুট জিকাই থৈছিল সেই খালো। তুমি?
বুট খাব লাগে উম উম উম বু বুট খোৱাটো ভাল
অ অ
বুট বুট খালে তোমাৰ ফেটছও যদি থাকে ফেটছও কমি যায়
অ অ এইটো বাৰু মই গম পোৱা নাছিলো
হয় হয় এইটো মোৰ মোৰ পৰা গম পালা ন আজি খাবা খাবা পুৰা খাবা তোমাৰ তুমি যদি শকত খাবা যদি শকত
অ মানে অলপ আছে আৰু ফেটছ উ অহ তুমি কিবা খালে নে সন্ধিয়া
এ মই সন্ধিয়া তেনেকোৱা খোৱা নাই ৰবা এই অলপ ফ্ৰু ফুইটচ খালো ফল খালো তাকে আৰু ৰাতিয়ে খাম আৰু মাংস বনাইছে চাগে মাংস দি ভাত খাম আৰু
অ খোৱা খোৱা
তাকে তুমি আজি ভাবি ছো মানে আমাৰ মানে আজিকালি দেখা দেখা পোৱা গৈছে গছ গছনিবোৰ কাটি দি আছে ন। গছ গছনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। চ' আমি মই ভাবিছো এইটোৰ বিষয়ে কিছুমান তোমাৰ লগত বাৰ্তা কৰো।
অ অ অ সেইটো। সেইটো ভাল বিষয়ে তুমি ভ অ পাৰি পাৰি ভাল বিষয়ে ভাবিছা তুমি এইটো কাৰণ গছ গছনি
হয়
গছ গছনি আমাৰ অতি লাগতিাল হয়। লাগতিয়াল বস্তু কাৰণ গছ গছনি নোহোৱাকৈ থাকিব নোৱাৰাৰ দৰে।
হয় হয় শুনা তোমাৰ মানে গছৰ পৰা মানে আমি কি পাওঁ গছৰ ক'ব লাগিলে চব বস্তু পাওঁ গছ নহলে আমি খোৱা বন্ধ কৰি দিব লাগিব চবজি পাও ফল পাওঁ, ঔষধ পাওঁ, তাৰ পিছত নাৰিকল পাওঁ, ফলো পাও অল এভথিং যদি যদি পৃথিৱীৰ পৰা তুমি এনে মানে এনে ভাবা পৃথিৱীৰ পৰা যদি সব গছ গায়ব হৈ যায় আমি কি খাব লাগিব মাছ মাংস খাই কাৰণে কিমান দিন বাছি থাকিম।
অ মাছ মা আমি মাছ মাংস খালে মাছ মাংসই আৰু কি খাব মাছ মাংসতো গছ গছনিৰে কিবা এটা খায়। সেই নহব যাব হেনা।
অ চ' মানে আজিকালিৰ দিনত দেখা পোৱা গৈছে গছবোৰ কাটি দি আছে। বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ব্ৰীজ বনোৱা তাৰ পিছ ত দলং বনোৱা ধৰ কাৰণে কাটি দি আছে গছবোৰ।
কাৰণেও কাটিয়া দেখা যায় আ
হয় হয় হয় হয়। গছ নহ'লে মই আৰু এটা বস্তু ক'ব পাৰি কিন্তু তোমাৰ গছ। নহলেও মানে আমাক অক্সিজেন মাত্ৰা কমি যাব পৃথিৱীত মানুহে নাথাকিবচোন।
গছৰ পৰাই পোৱা আমাৰ অতি লাগতিয়াল বস্তুত কিন্তু অক্সিজেনে।
হয় গছে কাৰ্বন দি কাৰ্বন ডাই অক্সাইড লৈ গনে অক্সিজে এৰি দিয়ে ন।
হয় হয় হয়। কাৰ্বন ডাই অক্সাইডৰ পৰিমণো আমাৰ এতিয়া যি যি হাৰত গছ কটা আৰম্ভ কৰিছে বা কাটি আছে। আমাৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বা বা বাঢ়ি যাব মান গ মানে আগতকৈ বহুত গৈছে সেইবাবে এতিয়া আমাৰ ইমান। ইমান গৰম হোৱাও দেখা পোৱা যায় গৰম হৈছে দেখা পোৱা যায় নহয়।
হয় হয় ঠিকে কৈছা। মানে গছ গছনি ৰাখিলে আৰু কি তোমাৰ পৰিৱেশটো ভাল লাগে। তোমাৰ তাৰ পিছত গছত ছায়া হয়। আজিকালি বৰষুণ যে নহয় মেইন কাৰণতটো কি?
বৰষুণ নহয় গছ-গছনি গছ-গছনি এইটো ঠিক কৈছা।
মেইন কাৰণতটো কি বৰষুণ নহোৱা, গছ গছনি। চ' আজিকালি মই দেখা পাই আছোঁ বিভিন্ন ফৰেষ্ট হওক বা অ-অৰণ্য হওক, গছ-গছনিবোৰ কাটি দি আছে কাটি-কাটি কেন মানে কিবা-কিবি বনাই আছে মানে। অৰণ্যৰ ভিতৰতে। চ' মানে অৰণ্যৰ জন্তুবোৰ যাব ক'ত? তেওঁলোকে যদি চব বস্তু কাটি দিয়ে এতিয়া অ-অৰণ্যৰ জন্তবোৰ যাব ক'ত, মানে এহতকতো খানা পিনা লাগিব ন। এইটো কাৰণে, মানে নিউজ খ অ খবৰত আজিকালি দেখা পোৱা যায় যে এ তাতে হাতী ওলাইছিল মানে এইটো চাহ-বাগিচাত হাতী ওলাইছিল
হয় হয়, সেইটো হবই কাৰণ গা হাতীবোৰে থকা ঠাই নাই। না, সেই তেওঁলোকে বনাঞ্চলবোৰ কাটি দিলে তাহত মানুহৰ ঘৰ বা মানুহৰ ঘৰে-চৰে আক্ৰমণ কৰিব।
হয়, আজিকালি কিন্তু ব-বহুত বহুত পৰিমানে না হৰ ফুটুকীয়া বাঘটোও মানে ওলোৱা বহুত বাঢ়িছে।
হয় হয়। এইটো আলাবই কাৰণ তেওঁলোকৰ উ ঘৰবোৰ ধ্বংস কৰিলে তেওঁলোক কেনে কেনেকৈ থাকিব , থাকিবৰ জাগা নোহোৱাৰ দৰে হৈ যায়।
হয় হয় বঢ়িয়া কথা কৈছা, ঠিকে কৈছা। ঘৰ বোৰেতো মেইন ন, এহতৰ ঘৰ-ঘৰটোয়ে যদি ভাঙি দিছে সিহঁতৰ বেলেগৰ মানে খোৱা বস্তু, বেলেগৰ অনিষ্ট এহতো জানি-বুজি নকৰে।
নকৰে নকৰে, এই জীৱ-জন্তুৰ পৰা নিজৰ জানি বুজি কেতিয়াও অনি নকৰে। তেওঁলোকক আৰু, অ' তেওঁলোকে তেওঁলোকৰ, তুমি যদি তেওঁলোকৰ ঘৰ ভাঙা, তোমাৰ ঘৰ ভাঙাটো জ-জৰুৰীয়ে আৰু নহয় ঘৰ ভাঙিবয়েটো
অ' অ', কাৰণ তেওঁলোকক ঘৰ ভাঙি দিছা তে তেওঁলোকে তাতে খাই, বৈ, চ খুই তাৰিছত তো-তোমালোকৰ ঘৰত মানে খানা বিচাৰি আহিব তেতিয়া। এ-এতিয়া নাহৰ ফুটুকীয়া ধৰা কেইদিনমান আগতে, গুৱাহাটীতে মানে ওলাইছিল কিবা এটা গলিত ওলাইছিল মানে, ভাড়া ঘৰত ওলাইছিল। কিয় ওলাইছে?
অ', সেইটো এইবিলাকে এইবিলাকে তুমি এটা এটা কথা লক্ষ্য কৰিছানে, এই যে গছবোৰ কাটি নি কাটি নি বেলেগ জেগাত লৈ যায়, এইবোৰ গছ আৰু বাঢ়িব পাৰিব নিকি। মানে নোৱাৰে না। সেইবোৰ গছ কাটি নি কিন্তু বেলেগ জেগাত ৰোৱাৰ একো মূল্যই নোহোৱাৰ দৰে, এনে মাম
এ এতি-এতি-এতিয়া যে চৰকাৰে কিছুমান দেখাব লগীয়া কাম কৰি আ হা, গুৱাহাটীত যে কিছুমান দেখাবলগীয়া কাম কৰি আছে যে গছ-গছনি ৰাস্তাই ৰাস্তাই ৰুই আছে, এইটো এইটো কিন্তু মা-মানুহক দেখুওৱা কাম। এ এয়াতো কেইদিন কেই-কেইদিন পানী দিব তাতে? কেইদিন পিছত হয় হয়, কেইদিন পিছত চোন মৰিয়ে থাকিবচোন।
অ', পানী দিলেও তাত ডাঙৰ হব নোৱাৰে না।
ন আৰে ডাঙৰ কেনকে হ'ব, ফেঞ্চিং ৱাল মাজেদি বহাই দিছে।
আৰু এইবাগে চব হয়, ৰাস্তাৰে ৰাস্তাৰ মাজত কাষতে না।
ফেনচিং ৱাল মাজেদি, অ মানে গছক ডাঙৰ হব জাগা লাগে ন।
অ', পাকাৰ মাজত ক'ত ডাঙৰ হব।
ফেনচিং ৱাল মাজেদি বহাই দিছে চ' এইটো চহপৰ চহপৰ কাৰণে দেখা গ'ল ন, এনে দেখুৱাৰ কাৰণে। ৰাইজক-ৰাইজকটো নহয় এইটো কোনবা ম মন্ত্ৰী অহাৰ কথা আছিল যে তেখেতক হয়। এইটোয়ে মানে মানে চৌ অপৰ কাৰণে গছ গছনি গাৰিব নালাগে। তুমি জানা এটা গছ কাটিছা। বা বেলেগ জেগাত যদি তুমি দুটা তিনিটা মান গছ গুছি দিয়া তেতিয়া তোমাৰ ভাল। গছ গছনি কাটিবও লাগে মোক। এইটোও কোৱা নাই যে গছ গছনি কাটিব নালাগে কন্তু গছ গছনি বুঢ়া হোৱাৰ পিছত কাক।
হয়। কিন্তু মোৰ মোৰ মতে আৰু বুঢ়া হোৱাৰ পিছত কটাটো আৰু বেছি ল আমাৰ বাবে বেছি লছ। মানে বেছি ক্ষতিকাৰক কাৰণ সেই গছ গছনিতো সেইটোৰ সেই বুঢ়া গছডালৰ সমান অক্সিজেন আমাৰ সৰু একডাল সৰু গছে দিব নোৱাৰ। কিন্তু
অক্সিজেন দিব পাৰে কিন্তু বুঢ়া গছ মানে কাঠাত মানে কিয় ইয়া আছে মানে বুঢ়া আ বিছনা বিচনাবোৰ যে বনাই। কাতেদি বনাই ন চব বুঢ়া গছৰ ছাল গছ ছাল গছৰ বুঢ়া হলে মানে গছতটো কাটে ন।
হয় হয় হয় সেইটো কিন্তু সেইটো হয় ভাল কাঠটো ভাল হয় তেতিয়া।
চল লাগ লাগতিয়াল বস্তুত কাটিব লাগে তাৰ বাহিৰে মানে এইটোৰ নামত। এইটো গছৰ নামত বেলেগ গছ।
বা অ মা তুমি তুমি এইটোতে কি পাবা দীঘলী পুখুৰীত যে এতিয়া। গছবোৰ কাটি নি বেলেগত ৰুই বেলেগত ৰুই আছে সেইটোতো লাগতি লাগত। লাগতিয়াল কামত কটা নাই মা লাগতিয়াল কামত কটা নাই বা গছডাল লাগতিয়াল। কামত ব্যৱহাৰ কৰা নাই বেলেগত যায় নাই। এক্টিং কৰা ব বুলি ক'ব পাৰি এইটো আৰু
এ এ এনে আৰু দেখাবৰ কাৰণে মই কি কৰিলো দেখ চৰকাৰ চ চৰকাৰে যিবোৰ কাম কৰে ন। মানে কিছুমান ব বহুত কাম ভাল কৰে কিন্তু কিছুমান কাম এনেকুৱা গছ গছনিৰ ক্ষেত্ৰত বহুত ব বেয়া কৰি আছে।
হয় হয়
ছে তোমাৰ দীগুলী পুখুৰী কি কথা ক'লা বাৰু মই আৰু এটা কথা কৈদিও দীপৰ বিলৰ যে গছবোৰ কাটিছে। লিপিৰ বিলত আগতে আগত মানে পৰ পৰ্যটকস্থ্লী বুলি আছিল মানে জোগাটোক। এ এতিয়া কোনে কোনে কব এইটো পৰ্যটক চলি আছিলে এই কোনোবা ক'ব এইটো নদীৰ।
নদীৰ বাৰ এই বুলি কব। বা বা আগতে যিবোৰ চৰাই চিৰিক
এ ক'ত আহিব ক'ত আহিব এতিয়া গছ গছনি কাটি দিছে ক'ত ক'ত।
তা তেওঁল চৰাই চিৰিক ঘৰবোৰে ভাঙি দিয়া যেন ভাঙি দিয়াৰ দৰেই হল না।
তাকেইতো গছ গছনি যদি কাটি দিয়ে তোমাৰ কৰ পৰা আহিব বৈ
আহ।
চব ভাবিব লাগে চৰকাৰে বা আমি মানুহবোৰক চৰকাৰক খালি। দোষ দি লাভ নাই মানুহবোৰো।
মানুহ সেইটো আৰু আমিও। আমাৰ আমাৰ দোশটো বহুত এই গছ আমিও বহুত গছ কটা যায়। কাটো বা ক আমাৰ এই ঘৰৰ মাক ঘৰৰ মানুহে কাটি পেলাই সেইবোৰ ক আমি কমাব পাৰো কিন্তু আমি কমাব চেষ্টা নকৰো
মই এটা উদাহৰণ দি আছো তুমি সাপৌচ বগৰী খলা হা বগৰী গছ বগৰী। খালা তাৰপিছত তোমাৰ গছবোৰ মানে। ৰাস্তাটো আৱৰি ধৰিছে চ' কিছুমানে গছৰ ডালটো নাকাটি গোটেই গোটেই গছ কাটি দিয়ে এইটোৰ কাৰণে এইটোতো ঠিক এইটোতো ঠিক নহয় গছৰ কেতিয়া দুটামান ডাল কাটি দিয়া। হয় নে নাই? হয় গোতেই গছ কাটি দিয়ে কোনটো কি কিছুমানে ফল পোৱাৰ পিছত -ফল পোৱাৰ পিছত গছ কাটি দিয়ে। তাৰপিছত আৰু ৰুই দিয়ে।
হম
ৰুই দিয়াৰ কি লাভ হ'ল
লাভ এইটোত একো লাভে নাই।
সেয়ে তাকেতো। বাৰু তুমি কি ভাবা মানে এ গছ -গছনি লাগে ন' আমাক।
আমাক লাগে- লাগে -লাগে, গছ -গছনি আমাৰ গছ -গছনি নোহোৱাকৈ আমি চলিব নোৱাৰাৰ দৰে মোৰ
একদম লাগতিয়াল বস্তু যদি মই কওঁ গছ- গছনি হয় আমাক গছ -গছনিয়ে বাচি আছো আমি গছ -গছনিৰ কাৰণে বাছি আছো।
কাৰণ গছ গছনি আমাক চব দি
খাকো দিয়ে আনকি। খাক আৰু কি তুমি তুমি যে পাণ তামোল খোৱা এইটো চোন গ গছৰ পাণছোন মানে গ গছতে হয় ছোন। গছ তামোল মানে তুমি মাছ মাংসৰ বাহিৰে। যি যি বজাৰত বস্তু পোৱা চব গছতে উগেছোন।
হয় হয় বজাৰত বস্তু
আলু আলুটো আলুৰো গছ আছে কিন্তু ই মাটিৰ তলত হয়।
হয় হয় কিন্তু সেইটো গছতে সৃষ্টি ন।
গছতে সৃষ্টি হয় ন গছতো থাকে ন মাটিৰ তলত কি ডাইৰেক্ট হ'ব নেকি?
অ যে আমি পিন্ধা কাপোৰবোৰ, কাপোৰ চাপোৰবোৰ গছৰ সদায় বনোৱা দেখা যায় আৰু মানে সূতাটো গছৰ পৰাই গছৰ সদায় বহুত এই কৰা দেখা যায়। আমিনো আহ অ মোৰো বহুত ভাল লাগিল।
মোৰ পৰা বহুত শিকিলা গছ গছনিৰ বিষয়ে ময়ো শিকিলো। ধন্যবাদ ৰাখিছো হা, অ অ।